হেল্ল'। অহ, আছোঁ শুই আছোঁ। তুমি?
ময়ো।
অ', ভাত খালা?
খালোঁ তুমি?
ময়ো খালো, তুমি?
খালোঁ-খালোঁ।
অ, কিহেদি খালা?
ফিছ, তুমি?
মই ভাত কেৰেলা ভাজি।
অকল?
উম।
কিয়? আৰু একো বনোৱা নাই?
উম নাই।
অ' কোন-কোন আছে ঘৰত?
মা আছে, বা আছে। তোমাৰ?
আছে মোৰ ঘৰতো চবেই।
অ আচ্ছা, অনলাইন ক্লাছ কৰিছিলা?
মোৰ ইংলিছটো যে, ইমান টান লাগিছে কি কবা মানে।
হয় নেকি? মইয়ো তোমাক মাজতে কৈ আছিলো ন ইংলিছটো অলপ টান লাগে?
তাকে মই আজি ভাবি আছো, তুমি যে ক'লা ইংলিছতো টান লাগে আজিহে মই গ'ম পালো। সঁচাকে টান হয়।
উম, নাই তুমিতো চাগে এটা বা দুটা ক্লাছ কৰিছা, মই পাঁচটা, ছয়টা ক্লাছ কৰিছো যে অলৰেডি। অ মানে ফাৰ্ষ্টৰ কেইটা অলপ সহজ, সহজে লাগিছে পিছত যেতিয়া মানে মেইন টাৰ্ণিংটো লয় তেতিয়া অলপ মানে বেছি টান লাগে। এনেকুৱা লাগে যে আমি এই এইবিলাক চোন কেতিয়াও পোৱাই নাই।
সেইটো এটা আজি মই কৰিলো ফিলাৰস হা। ফিলাৰস ইংলিছত ফিল কৰিব লাগে। ধৰা ৱৰ্ড জানিব লাগিব।
য়েছ।
ৱৰ্ড বিলাক নাজানোৱে, কিবা ডেমো ডেম। কিবা-কিবি ভাষাৰ, এনেকুৱা লাগে যে কিবা বেলেগ ভাষা। সেইবিলাক বাছ আমি মিনিং জানিব লাগে তাতে বহাই দিব লাগে। সেইবিলাকতো আমি শিকাই নাই।
হছ, কিন্তু ইংলিছত যেতিয়া লেটিন শব্দ বিলাক ৰাহে, তেতিয়া অলপ টান হৈ যায়। লেটিন শব্দ বিলাকে ইংলিছটো বেছি টাণ কৰি পেলায়।
এতিয়াতো সেই ৱৰ্ড বিলাকতো নাজানো, ইমান মানে এনেকুৱা লাগিছিল, যে কিহৰ কি ইংলিছ দিছে নে কিবা বেলেগ লেংগুৱেজ দিছে এনেকুৱা লাগিছে।
অ, নাই যোনবিলাক নোৱাৰা সেইবিলাক চেটজিপিটি বা গুগলত
গম পাইছো, এটা বা দুটা নোৱাৰিলেতো বেলেগ কথা, গোটেই কনচেপ্টোৱে বুজি পোৱা নাই ভালকে। এইবিলাক ৱৰ্ড বিলাক মুখস্থ কৰিব লাগিব তেতিয়াহে।
উম, কি বেংকিঙৰ শব্দ নেকি।
নহয়, নহয়। ধৰা, উম', হেৰি ইম্পৰ্টেণ্ট হা ইম্পৰ্টেণ্ট, ইম্পৰ্টেণ্ট বুলি কওঁ কিন্তু সেইটো আৰু কিবা বেলেগে আৰু ডেম, ডেম কিবা এনেকে। তাৰপিছত।
আচ্ছা। চোৱা উম, বেছি টান পালে, বেছি টান পালে এপ্লাই কৰিব লাগিব মানে, ধৰা এটা ক্লাছ দুবাৰ তিনিবাৰ ভালকে চাব লাগিব তেতিয়া সহজ। যায়।
এটা ক্লাছ দুবাৰ চাওঁ তিনিবাৰ চাওঁ সেইটো কথা অহা নাই মেইন হৈছে ৱৰ্ডৰ মিনিং নাজা
উম, মিনিং বিলাক ওলাব লাগিব। এতিয়া ধৰা আমি নোৱাৰো বুলি আমাৰ বেছি টান লাগি আছে। কিছুমানটো একদম ফাৰ্ষ্ট, ফাৰ্ষ্ট। ট্ৰাই কৰে, সিহঁতো আৰু বেছি টান লাগিব ন, ত চেষ্টাটো এৰিব নালাগে কৰিয়ে থাকিব।
তুমি এতিয়া বৰ্তমান কিহত টান পাইচা, ইংলিছতে নে কিবা বেলেগ।
মই, নাই এতিয়া ইংলিছটো অলপ মানে অলপ মোৰ কমফৰ্টেবল হৈ গৈছে। কাৰণ ইংলিছটো এতিয়া টান নালাগে, মানে মোৰ ফাৰ্ষ্টটে কিয় টান লাগিছিলে, যে মানে সিহঁতৰ, যিটো পঢ়া, পঢ়োৱা ধৰণ মই সেনেকুৱা ধৰণ পোৱা নাছিলোঁ। ত' মই এনেকুৱা লাগি আছে, যে স্কিপ কৰি কৰি যাই আছে বস্তুটো পিছত যেতিয়া মই এটা ক্লাছ দুবাৰ কৰিবলৈ ধৰিলোঁ এবাৰ মই একদম একদম ৰখাই ৰখাই একদম এটা এটা পইন্ট লিখি লিখি যাওঁ পিছত আৰু এবাৰ ৰেগুলাৰ মানে নৰখোৱাকে তেতিয়া মোৰ সহজ লগা ধৰে কাৰণ অলৰেডি মই লিখি থৈ দিছোঁ বস্তুখিনি। সেইবাবে চব বস্তুৱে টান সহজ বনাব লাগিব।
আজি যে কৰিলোঁ, এইটো বেছি টান আছিলে
অ'। আজিৰ ক্লাছটো কালি ৰাতিপুৱা উঠি কিনে আৰু এবাৰ চাই ল'বা।
অ, হয় তুমি বুজি পোৱা নাই এইটো মেথছ নহয় যে বাৰে বাৰে চালে বুজি পাম। এইটো হৈছে মানে গ্ৰামাৰ টো মানে কি তুমি ৱৰ্ড বিলাক জানিব লাগিব ৱৰ্ডৰ মিনিঙ কেইটা মুখস্থ কৰ
উম', বুজি পাইছো কিবাতো উপায় থাকিব ন?
অ' এই ৱৰ্ডবিলাক মানে মই মুখস্থ ত' এতিয়া লিখি লিখি মুখস্থ কৰিব লাগিব তেতিয়াহে মানে মই
হয়, অলপ ৰাতিপুৱা জলদি উঠি উঠিব মানে চেষ্টা কৰিবা ৰাতি অলপ জল্দি শুই যাবা। আৰু ৰাতিপুৱা অলপ জল্দি উঠি যাবা। উঠি যাই কিনে ফাৰ্ষ্টতে এটা দুটা ক্লাছ মানে কন্টিনচ কৰি ল'বা কৰি কেনে তাৰপিছত
সে কোৱাই যায় এইবিলাক তেনেকে
সেইটোতো হয় কিন্তু তথাপিও চেষ্টা কৰিবা এনেকুৱা মই কোৱা নাই যে কৰিবই লাগিব
অ',
নহলে চিলেবছটো কমপ্লিট নহব।
এনে বাকী আৰু ক'তোতো অসুবিধা হোৱা নাই?
অহ। বাকী এইবিলাক পাইছোঁ, এইবিলাক খালি প্ৰেক্টিচ মানে মেটজতো ইজিয়ে পাইছোঁ। অ' ৰিজনিং ভাৰ্বেল ৰিজনিংটো ইজি পাইছোঁ। আকৌ কাৰেন্ট এফেৰিয়ান্ছ বিলাক কৰি আছোঁ। আৰু ইংলিছটো সেই খালি টান পাইছোঁ।
অ', অ'। নহ'লে অ' ইউটিউবতো চাব পাৰা ইউটিউবতো আৰু থাকে ন' সহজে শিকাই।
অ'।
সেইটো চেম চেম চেপটাৰ চেম বস্তুখিনি এবাৰ ইউটিউবত চাই ল'বা। তেতিয়া কি ঠিক তোমাৰ অলপ সহজ লাগিব পাৰে।
চেম বস্তু মানে কি এইকেইটা চেম য'তেই যোৱা একেই হ'ব। ৱৰ্ড নাজানিলে নোৱাৰিম ন'।
অ' হ'ব পাৰেু মই ক্লাছটো কৰা নাই যে মই সেয়ে সেই ধৰণে বুজি পোৱা নাই।
উম। মানে কুৱেশ্যনটো দি দিয়ে দিয়াৰ পিছত ফিলিং দা ব্লেংছ অলপ থৈ দিয়ে।
ব্লেংছ থৈ দিয়ে, দিয়াৰ পিছত চাৰিটা অপ্চন দিয়ে, অপ্চনৰ ধৰা আবাদন, তাৰপিছত অ' কিবা কিবি ৱৰ্ড আছে এই ৱৰ্ডৰ বিলাক মিনিংটো জানিব লাগিব, জানি কেনে সেই ফিলত বহাব লাগিব। আৰু যিবিলাক ৱৰ্ড সেই ৱৰ্ড বিলাক মানে আমি নাজানোৱে শুনাই নাই আজিলৈকে।
অ' মানে ডে টু লাগিব ডিইউজ নহয় হয় নে।
হা?
ডে টু ডে লাইফত ইউজ নহয় ৱৰ্ডবিলাক অ'। মানে যেনেকুৱা ধৰা এটা বস্তুক স্পেচিফাইড কৰি দিয়ে সেইটো সেনেকুৱা বস্তু ন'। অ' একো নাই একো নাই হৈ যাব। মন সৰু কৰিবলগীয়া কথা নহয়।
অ'।
শুলা নেকি?
অ' শুলো।
অ'। আজি কম্পিউটাৰ ক্লাছো গৈছিলা।
অ' গৈছিলোঁ।
কি শিকালে?
টেলিয়ে শিকাই আছে, টেলি মানে ষ্টক ষ্টক বিলাক যে।
অ' ইনভেনট্ৰি।
অ' ইনভেনট্ৰি শিকাই আছে।
অ', অ'। আজিও মোৰ কামত ইনভেনট্ৰি ৰিলেটেটে কৰিছোঁ। ইনভেনট্ৰি আৰু মেন পাৱাৰ।
ইজিয়ে লাগিছে এনেনটিটো ইমান হাৰ্ডৱে
নাই ইনভেণ্টি ইমান টান নহয়।
অ'।
আ, জি এছ টি তোমালোকৰ ক্লিয়াৰ হ'ল নেকি?
নাই নাই জি এছ টিত আহাই নাই, নেক্সট ক্লাছ চাগে জি এছ টি কৰাব।
টেলিতোতো বেছিভাগ জি এছ টি অলপ মানে অলপ বেচিকখিনি আহিয়ে গৈছে।
জি এছ টিতো কৰোৱাই নাই চুন।
নহয় নহয় টেলি টেলিতে এণ্ট্ৰি মাৰিবা
অ'।
জি এছ টি আহে, মিনিমাম আৰু বেচিকখিনি সেইখিনি বুজি পাইছা।
নাই আমাক লেইজাৰ শিকাইছে। জাৰ্নেলৰ বাউচাৰ্ছকেইটা বনোৱা শিকাইছে। তাৰপিছত আ, ইনভেন্টাৰিটো শিকালে।
অ' ইনভাৰচি শিকাইছে?
ইনভইচ নাই শিকোৱা।
পটট্ৰেচন শিকাইছে।
আকৌ ট্ৰান্সফৰস্লি শিকাইছে?
নাই এইবিলাক শিকোৱাই নাই আমি জাষ্ট হেৰি থিয়ৰিৰপৰা এতিয়া সে আহিলোঁ হে।
অ' তোমালোকৰ অলপ টাইম লাগিব।
প্ৰেক্টিকেলত আহিলোঁ হয়।
নাই মানে যদি তুমি এইকেইটা শিকি লোৱা, তাতে ভাল জব পোৱাৰ চান্স বহুত থাকে।
উম, মানে এনে কোম্পানীটো ক্ৰিয়েট কৰা শিকাইছে।
অ'।
তাৰপিছ মানে কোম্পানী মানে কি কোম্পানীৰ নাম চাম বহাই, ডেট চেট বহাই কোম্পানিৰ হেৰিটো ক্ৰিয়েট কৰে সেইটো শিকাইছে, তাৰে লেজাৰ এটষ্টবিলাক শিকাইছে, জাৰ ভাউচাৰ্চবিলাক কেনেকে দিয়ে শিকাইছে। তাৰপিছত ইনভেনটৰীৰ ষ্টকবিলাক কেনেকে লিষ্ট বনাই তাৰপিছত এটা এটা ভাউচাৰ বনাই তাৰে সেইবিলাক আজি শিকাইছে।
অ'। ভালে আছে। আমাৰ সময় হৈ গল নেকি?
অ' দিয়া ৰাখো হা।
অ', অ' ঠিক আছে।